হেল্ল'
কোৱাচোন,
অ', শুনিছে?
অ',
অ'অ', এই নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে মাজে মাজে। হয় হয়, তাকেহে। হয় হয়। তাকে, বাকী গা-মোৰ ঠিকে আছে আৰু আপোনাৰ।
অ', এই নাই আজি মোৰ অকমান মানে ডক্তৰ গুইলে গলোঁ। এই ডিঙি বিষ এটা যে হৈ আছিলে। ডিঙি বিষটো মোৰ কিহৰ কাৰণে বা হৈছে, প্ৰেছাৰো আছে যে ভয়ো লাগে।
অ',
তাৰ পিছত দুমাহ মান হ'ল মানে হৈ থকা, ভাল পাম ভাল পাম কে ভাবোঁ কেতিয়াবা ভাল পাওঁ আকৌ দেখোন বেছি হয়, কালি বহুত বেছি বিষালে।
হয় হয়।
আজি ল'ৰাতোৱে বোলে নালাগে দেখুৱাই ল'ম ব'লা, সেই দেখুৱালো সন্ধিয়া গৈ পেলাই।
হয়।
সাতটা মানত গৈ দেখুৱাই আহিলোঁ তাৰপিছত। পনডি'লাইচিছ বুলি কৈছে, বোলে তেনেকুৱাই হ'ব আপুনি এতিয়া এক্সাৰচাইজটো কৰিব লাগিব, শিকাই দিছে। এক্সাৰচাইজ কৰিব দিছে।
অ'অ',
মলম এটাও লগাবলৈ দিছে আৰু। সেয়া মানে বেছি বিষালে টেবলেট এটা খাব দিছে আৰু।
হয় হয়। প্ৰেচাৰটো হাই প্ৰেচাৰ চাগে।
অ', প্ৰেচাৰ হাই প্ৰেছাৰ, প্ৰেছাৰটো এতিয়া নৰ্মেলে আছে। চুগাৰ, প্ৰেচাৰ নৰ্মেলে আছে, ঔষধ খাই থাকোঁ যে।
উম।
মোৰ আকৌ প্ৰেছাৰ কাৰণে বোলো কিবা হৈছে নেকি? ভয় লাগি যায় নহয় মূৰলে কিবা বোলো। আজিকালি যিহে একে প্ৰেছাৰ ষ্টক, চেচাৰ ষ্টক হৈছে বিৰাট টেনচন। উম। টেনচন। তাৰপিছত দেখুৱাই পেলাইহে অকণ ভাল লাগিছে, বোলো আকৌ সেইডালো বেমাৰ বেয়া নহয়, স্পন'ডেলাইচিছডালো।
এই বহুত, বহুত বেয়া আপোনাৰ।
অ', সেইডাল এক্সাৰচাইজ কৰিবলৈ এতিয়া।
এইজা এইটো এক্সাৰচাইজ দিছে চাগে, আঙুলিটো যেনেকে, ৱালত থৈ পেলাই কৰিব লাগে।
নহয়, নহয়, এই হেৰি স্পনডিলাইচিছৰ বেলেগ, মূৰত। মূৰত দি পেলাই, মূৰটোৰে কৰিব লাগে।
অ', মূৰটোত হেঁচা দিব যে এনেকে, এনেকে অ', অ', অ', ঘূৰাব লাগে। উম',।
তাৰপিছত শিকাই দিছে দু এটা এক্সাৰচাইজ মানে মোৰ মনতে নৰয়, মানে কৰো মই এটা ৰামদেৱৰ এক্সাৰচাইজ কৰো। এইটো মানে অলপ ৰিস্কি নিচিনা। নিচিনা হৈছে নহয়, লৰাটোক কৈছো তুমি শিকি লোৱা মোক হেৰিকে দিবা। এই, আহি পেলাই এবাৰ কৰিলোহি। কৰি পেলাই, সেই মলম-চলম লগালো লগাই ভাত পানী খাই এতিয়া শুই যাম আৰু অলপ পিছত।
আপোনাৰ কিন্তু স্পনজেলাইটিছৰ আপোনাক, মেডিচিনতকৈ এক্সাৰচাইজে কিন্তু বহুত ভাল কৰে।
অ', ভাল কৰে। মই সুধিছো বোলো আকৌ কিবা আল্ট্ৰাচাউণ্ড কৰিব লাগিব নেকি? বোলে নালাগে। কৰি যাওঁকচোন, উম',।
তাকে। কি কৰিব মানুহৰ বেমাৰ মানে আজিকালি তৎক্ষণাতে
ইমান ঔষধ মোৰ, আকৌ কেইটামান আজি বাঢ়িল। ইমান বিলাক অসুখ। তাকে মানে মায়ে ঔষধ খাই, মানে বিৰাত আমনি লাগিছে আৰু।
হয়', দিয়ক, কি কৰিব এতিয়া উপায় নাই।
উপাই নাই, ঔষত খাই মানে গা-চা বেয়া লাগি যায় নহয়।
মোৰ সেই ল'ৰাটো হওঁতে
উম',।
তাত থাকোঁতে, ছয়টা হেৰি প্ৰেচাৰৰ টেবলেট খাওঁ, দিন
অ', তোমাৰ প্ৰেছাৰ বহিছে।
প্ৰেছাৰ মানে প্ৰেছাৰটো ৰখি গ'লগৈ মোৰ।
অ',।
এতিয়াও আছে বাৰু।
হা?
এতিয়াও আছে হাই প্ৰেচাৰ টো।
ঔষধ খোৱা তুমি?
ঔষধটো নাখাওঁ, কিন্তু মানে নিজে অকমান কন্ট্ৰল কৰি থাকো মানে।
অ', এনেও এ' চেকআপ কৰা নে?
কৰোঁ কৰোঁ।
অ',। চাবা প্ৰেচাৰ চেক আপ কৰি থাকিবা দেই, নিমখ কমাই খাবা, তেলটো। আমাৰ ল'ৰাটোও আজি প্ৰেছাৰ সেইসে তাৰো পাইছে। তাৰো আজি বেছি প্ৰেছাৰ পাইছে, তলত হান্ড্ৰেড, তাৰপিছত তাত আকৌ সেয়া টেনচন হৈছে, চাকৰি টেনচন, তাৰপিছত বোলে, চাই পেলাই খাবা আৰু। ৰাতিপুৱালে আকৌ এবাৰ জুখি পেলাই, উম', উম',।
তাৰপিছত আপোনাৰ এই, অ', অ', নিমখ থাকে।
ভুজিয়া-চুজিয়া বিলাকত থাকে, এতিয়া আৰু কমাব আৰু।
সেইটোৱে, ৰিফাইনটোও ভাল নহয় কিন্তু।
ৰিফাইন আমি নাখাওঁ, ৰিফাইন এৰিলো। আমি এই হেৰি মাঠাতেলটোৱেই খাওঁ, সৰিয়‌হৰটো।
অৱ', অৱ। সেইটোৱে, মই মানে হেৰি এই নিমখটো বেছিকে খালে মই প্ৰব্লেম এটা পাওঁ, আৰু বিশেষকে এই বতৰটো, নাখাওঁৱে, আৰু মানে এই বতৰটো যে গোমা হৈ থাকে, তেতিয়া গাটো খুব বেয়া লাগে।
অ' তুমি ঔষধটো খাবলৈ দিছে যদি ঔষধ তো খাবা দেই।
ঔষধটো মানে এনেই মোক তেনেকৈ কোৱা নাছিলে, খালী মানে বয়স টো কমি আছে যে, এতিয়াৰ পৰা ঔষধটো খালে মানে অকণ পিছলৈ এই কিডনী বা তেনেকুৱা মানে কিবাকিবি প্ৰব্লেম হ'ব বুলি মানে অকন নিজকে কণ্ট্ৰোল কৰি থাকিব দিছে।
অ'।
সেইটোৱে। তাৰপৰা লাষ্টততো মোৰ তেজ মেডিচিনে কাম নকৰা কাৰণে বেজি দিব লগা হ'ল।
অ' ইমান বেছি হ'ল তোমাৰ?
বহুত বেছি?
উম।
এয়া। এশ নব্বৈলৈকে গৈছে।
অ' ৰাম, কিয় বা ইমান বেছি, হ'ল কি?
মানে টেনচনো নাছিলে একো, আৰু মই তেনেকৈ মানে ইমান হেভি খাদ্যও খোৱা নাছিলোঁ দেই।
অ'।
কিয় হৈ গ'ল মই বুজি নাপালোঁ।
উম, নিমখতটো বেছি খাইছিলা নেকি?
নাই, নাই নিমখ একবাৰে মই আগৰ পৰাই কমাই খাওঁ এতিয়াতো আৰু কমাই খাও।
তথাপি তোমাৰ হেৰি ন? উম।
আৰু মানে স্বাস্থ্য পাতি দেখিলে মানুহে হাঁহে বাওঁ।
ক্ষীন মিন ন? ক্ষীন মানুহৰহে হয় বেছি প্ৰেছাৰ?
মাছ মাংসও মই তেনেকে নাখাওঁ।
অ' তথাপিতো দেখিছানে? এক্সাৰচাইজ কৰিব দিছিল নে নাই?
এক্সাৰচাইজ মানে এই অ' হেৰিটো যে নাকেৰে যে উশাহ লৈ পেলাই এৰি দি ব লাগে যে সেইটো দিছিল, অ' সেইটো দি
সেইটো কৰি থাকিবা?
অ' সেইটো সেইটো কৰি থাকিব দিছে, তাৰ পা মানে বিশেষকে টোপনিটো অকণ ভালকে যাব পাব দিছে আৰু।
অৱ' কেচুৱৰ লগত টোপনি ক্ষতি হয় যে?
হয়। তাপা সেই তেনেকুৱা কিবা কিবি অকণমান দিছে আৰু।
অৱ'।
স
হ'লেও সাৱধানে থাকিবা, পেচাৰ বুলিলে ভয় লাগে।
অ', অ' বিশেষকে মানে আপোনাৰ বেছি হুলস্থুল হ'লে থাকিব নোৱাৰো। মানে উত্তেজিত হৈ যাওঁ মানে, মানে মূৰটো কিবা গৰম উঠি যোৱা নিছিন
অ', অ' মইয়ো অশান্তি পাওঁ সেই
অ, একদম মানে ঠাচ খাই পৰি যাম মানে সেইখিনিতে তেনেকুৱা লাগে। এনে যদি মই মানে কিবা এটা হোৱাৰ হুলস্থুল হোৱা পৰিৱেশ এটা
স্কুলত হেৰি হ'লে শব্দ যে মাহ হেৰি হয় কিবা দেক- চেক কোনোবাই বজালে বুক কুত, ধপ- ধপকে মাৰে আগতে।
অ, সেইটো মোৰো মন, মানে কিবা মানে একদম যে
এতিয়া সেইটো কাৰণে মই বেছিকৈ নুঘোৰোৱেই ঘৰতেই থাকোঁ। তাকে নগলে নহয় তেতিয়াহে যাওঁ।
অ, দিজে- চিজে বজালে একদম মানে উম, কিবা এটা লাগি আহে মানে সহ্য কৰিব নোৱাৰোঁ।
উম, উম। বিচাৰ কাৰণে, বৰ বেয়া বেমাৰ এইটো।
বহুত বেয়া বেমাৰ।
উম।
উম, সেইটোৱে।
মই ল'ৰাটো এইকেইদিন পিচাৰ কাৰণে তাৰো মানে, টেনচন- টেনচন। হৈ- হৈ মানে তেনেকুৱা হৈছে। মই বোলো চোন তাকো মইয়ে জোৰ কৰি পেলাই দে খুৱাই নিছোহি ই নাযায়, তুমিও চোৱাচোন যাওঁক চাই দিয়ক। কৈছে- কৈছে এতিয়া পেচাৰ ঔষধটো চাই পেলাইহে খাব আৰু ৰাতিপুৱা। আকৌ এবাৰ, ঘৰত আছে মেচিন চাই পেলাই। এনজাইটি আছে, এনজাইটিৰ কাৰণে এটা দিছে ৰাতি খাই শুবলৈ বুলি দিছে, টোপনিও ভাল নহয়।
সেইয়টো টোপনটো
অ, টোপনি পনি তাৰ এতিয়া চাকৰি টেনচন, ইপিনে চৰকাৰী চাকৰি নহয় যে। এতিয়া চৰকাৰী চাকৰিৰ কাৰণে অকণ পঢ়া শুনাও কৰে তাকে এতিয়া অ, কি হয় আৰু।
উম, তেতেলীটো খাব লাগে তেতেলী পানীটো।
অ, তুমি খোৱানে?
মই সেইটো খাওঁ বাৰু।
অ, মইও মাজে- মাজে খাওঁ তেতেলী পানী তাকো তেতেলী পানীহে দিব লাগিব।
উম, নহৰু টো খাব লাগিব।
নহৰু দি আছোঁ, মই নহৰুতো দি আছোঁ তাক, নহৰু মইও খাওঁ যে। তাকো দুফুটা দিওঁৱে।
তাকেটো, উম- উম। সেই মই মানে সেইটো খাব নোৱাৰোঁ, নহৰু টো। কেঁচা নহৰু বুলি নহয়, মই নহৰু নাখাওঁৱেই পিঁয়াজ নহৰু।
অ, বেয়া পোৱা?
উম।
তেতেলিটোকে খাবা।
সেইটো খাওঁ, দিনটো খাওঁ সেয়াই আৰু। তাকে, মানে কি হৈছিলে আপোনাৰ মানে এইটো জেনেটিক হয় প্ৰেছাৰ, ডায়েবেটিছ এইকেইটা। মোৰ আমাৰ পৰিয়ালত মানে চবৰে আছে প্ৰেছাৰটো।
সেই কাৰনে অ'। অ', আমাৰো মোৰ মাৰ আছিলে।
হয়। তাৰমানে সেইটো থাকিলে মানে হ'বই আপোনাৰ মানে এ হ'বই, মানে এতিয়া নহ'লেও বয়সত হ'লেও হ'ব মানে।
অ', মোৰ থাৰ্টি ফাইভৰ পৰাই প্ৰেছাৰ হৈছে।
অ', অ'। তেতিয়া পৰা আপুনি মেডিচিন খাই আছেনে?
অ', তেতিয়াপা তেতিয়া ক সৰু কপা কম পাৱাৰ দিছিলে। তাৰপিছত এতিয়া লাহে, লাহে বাঢ়ি, বাঢ়ি এতিয়া তিনটা টেবলেট হ'লগে প্ৰেছাৰ। ৰাতিপুৱা দুটা। আকৌ আবেলি এটা। এতিয়া আজি খাই গৈছোঁ ডক্তৰে সুধিছে। ৰো তিনটা, তিনিটা খাই আছোঁ। কৈছ অ', আপোনাৰ এতিয়া ধুনীয়া হৈ আছে।। ধুনীয়া হলে কি হ'ব ঐষধ খাই। তথাপিতো মানে ৰ, নৰ্মেল থাকিলে ভাল লাগে আৰু। হেল্ল'। হ'লেই হ'বলা। তাইহে কৰিছে হ'ল।